উম।
হেল্ল' নমস্কাৰ দাদা।
উম কওক।
হয় আপোনালৈ মই এটা বিশেষ দৰকাৰত ফোনটো মাৰিলো।
উম কওকচোন।
আমাৰ অহা কালিলৈ আমাৰ ঘৰত এ আমাৰ। ককাৰ এখন সকাম পতা হৈছে সেইবাবে মই আপোনাক নিমন্ত্ৰনটো জনালোঁ।
অ অ।
আপুনি নিশ্চয় আহিব।
অ হ'ব বাৰু।
হয় মানে মোৰ এটা অসুবিধা হ'ল যে মই এই খেতি পথাৰলৈ গৈ মোৰ। স্বাস্থ্যৰ অকমান প্ৰব্লেম মানে স্বাস্থ্যটো বেয়া হৈছে সেইবাবে মই আপোনালৈ। এ ফোনৰ যোগেদিয়ে মই নিমন্ত্ৰণটো জনালোঁ সেইবাবে আপুনি বেয়া নাপাব।
অ অ হ'ব বাও।
হয় আৰু এটা বিশেষ দৰকাৰ আছিলে যে আমাৰ গাঁৱৰ আহ ডেকা চামৰ যুৱক আহ ডেকা বয়সস্থ আমাৰ পাঁচজন যুৱকে আমি যোৰহাটলৈ ভ্ৰমণৰ এটা সিদ্ধান্ত লৈছো
উম
সেইবাবে আপুনিও আহ যোৱা বছৰ আমাৰ লগত সেই ভ্ৰমণলৈ গৈছিল যে আমি তেজুৰ পৰলৈ গৈছিলো সেইবাবে এইবাৰ আমি আকৌ আপোনাক ফোনৰ যোগেদিয়ে কলো আপুনি নিশ্চয় যাব
অঁ
হয় বাকী আপোনাৰ পৰিয়ালৰ খবৰ কওক
ভালে বাৰু আপোনাৰ
আমাৰ ভালেই বাৰু মোৰহে অকমান স্বাস্থ্যতটো বেয়া হৈ আছে আপুনি হয় আপুনি ভাত পানী কিহে খালে
হয় আহাৰটো গ্ৰহণ কৰিলো আৰু
হয় কিহে খালা
দালি ভাত
হয় হয় আকৌ মোক নোখোধে নেকি আপুনি কিহে খালো বুলি
আহ কি কৈছে অ আপন আপুনি আহাৰ গ্ৰহণ কৰিলেনে বাৰু
হয় হয় মই নিশ্চয় কৰিছো আজি আমি গৰম পৰিছে আজি বহুত সেইবাবে আমি পইতা ভাতেৰে খালো পইতা ভাতৰ লগত অ খৰিচা আৰু খাৱলি
অ অ
হয় আপোনাৰ স্বাস্থ্যৰ অসুবিধা হৈছে নেকি আপুনি এ ভালকৈ কথা পাতিব পৰা নাই আপুনি কথা
ঠিকে ঠিকে আছে বাৰু স্বাস্থ্য একো হানিকাৰক হোৱা নাই বাৰু
হয় হয় বাকী এতিয়া আমাৰ এ পূজা আহি আছে পূজাৰ বিষয়ে আপুনি কিবা কব নেকি
পূজাৰ টকা পইচা নাই কি ক'ব আৰু
হয় হয় পূজাৰ উপলক্ষ্যে আপোনাৰ কিবা মতামত
পূজা পূজা আহিব চাম আৰু ডিবি চোৱা সেৱা এটা গ্ৰহণ কৰিমগৈ আৰু
হয় আপুনি পূজাৰ বিষয়ে কিবা এটা কওক পূজাই আমাক কি দিয়ে
পূজাত কি হয় দেৱীৰ ওচৰত সেৱা এটা কৰিমগে আৰু
হয়
আমাৰ গাঁৱৰ চেণ্টাৰতে পাতিবই চাগৈ
হয় হয় বাকী অ এতিয়া আমাৰ পূজাৰ পিছত পিছতে আমাৰ আকৌ কাতি বিহু আহিব তাৰ পিছত মাঘ বিহু আহিব আকৌ আকৌ পুনৰ বহাগ বিহু বহাগ বিহু পাবহি
উম
আপুনি যদি তিনিটা আমাৰ অ পাৰম্পৰিক এ বিহু, তিনিটাৰ বিষয়ে যদি এ এফাকি হলেও যদি কথা কয়। তেতিয়া আমি ভাল পাম।
হা
আপুনি যদি এথাৰ্টি হলেও কথা কয়। তেতিয়া আমি ভাল পাম। বিহুৰ, উপলক্ষে তিনিটা বিহু আমাৰ
তিনিটাকে বিহু, কৰে কাৰ্তিক বিহুত আমি চাকি বন্তি, জ্বলাওৱে।
হয় হয়।
তাৰপিছত বহাগ, বিহুত পালন কৰা হয় প্ৰথম দিনাখন গৰু, বিহুৱ যেতিয়া দিনাখন মানুহৰ, বিহু সেয়া পালন কৰা হয় কাতি বিহু পৰা অলপ হয়। নাটনি হয় আৰু টকা পইচা আৰু মাঘৰ বিহুত ধুম ধামকে ভোজ ভাত খোৱা হয় আৰু মে জিছে চেজি জুলাই।
আমাৰ এতিয়া। কাৰ্তিক বিহুৰ উপলক্ষে আপুনি ভালকৈ ক খোৱা নাই আপুনি ক'ব পৰা নাই কথা। কাৰণ- আপোনাৰ ইমানটো অ হেৰি নাই হবলা। কাটি নি দিবি
অ অ হয় হয়।
হয়। এতিয়া আমি কাতি, বিহুতো আমি তুলসীৰ, তলত আমি চাকি জ্বলাও। কাতি, বিহুত আমি তুলসীৰ, তলত চাকি জলাও।
উম
আৰু আমি অ পথাৰত, চাকি, জ্বলাও যাতে পথাৰৰ আহ পোক- পতংগ, সেই চাকি লৈ আহি নষ্ট হয় বা এই খেতি পথাৰৰ শস্য ভালে থাকে। সেইবাবে আমাৰ উম অতীজৰ মানুহে সেই পৰম্পৰা এতিয়ালৈ চলাইছিল আৰু আমিও এতিয়া সেই পৰম্পৰাতে আমি চলি আছো।
হয় হয়।
হয়। আপুনিও নিশ্চয় কৰিছে চাগেন পথাৰত চাকি জ্বলাইছে।
উম উম জ্বলাইছো জ্বলাইছো।
হয়। আপুনি বাকী আপোনাৰ এতিয়াতো বয়সো হৈছে থাকে। ন চল্লিশ, বছৰ পঞ্চাচ, বছৰ-
হয় হয় বাৰু
হয় হয় আপুনি এতিয়া খেতি বাতি কেনে কৰি আছে।
শৰ্য পাতি মাটি ৰুই এতিয়া হাল বাবলৈ ট্ৰেক্টৰ, মাতিছো। আৰু
হয় হয়। সেইটো ভাল কাম কৰিছে বাৰু যদিহে আপোনাক যদি ট্ৰেক্টৰৰ প্ৰয়োজন হয়। তেতিয়া মোৰ লৈ এটা ফোন মাৰিব মই আপোনাৰ মোৰ এখন ট্ৰেক্টৰ, আছে মই গৈ আপোনাৰ হাল, বাই থৈ আহিমগৈ।
অ হয় ন সেইটো ভাল খবৰ দেখোন।
হয় হয় মই যোৱা বছৰ এখন ট্ৰেক্টৰ লৈছোঁ
হয় হয়
হয়
তেতিয়া আমি আপোনাকে কনটেক্ট কৰিম আৰু
হয় হয়
উম উম
বাকী এতিয়া নাই আপুনি ফোনটো নাকাটিব এইটো যদি আমি বাৰ মিনিট যদি কথা নাপাতো তেন্তে হলে আমাৰ এই পইচাটো আমি নাপাম
হয় আপুনি ইয়াত ইংলিছ শব্দ অকণো ব্যৱহাৰ নকৰিব
অ এতিয়া আপোনালোকৰ গোটেই অঞ্চলৰ খবৰ ভালনে বাৰু
হয় হয় আমাৰ অঞ্চলৰ খবৰ ভালেই কিন্তু এই আমাৰ এই এটা বহুত ডাঙৰ অসুবিধা পৰিছোঁ যে আমাৰ এ পথাৰৰ এটা মাথাউৰি ছিগিছে
হয় হয়
সেইবাবে আমাৰ ৰাইজে এতিয়া খেতি বাতি কৰিবলৈ অকণমান অসুবিধা হৈছে সেইবাবে আমি এ চৰকাৰক আমি আবেদন দিছো বাৰু হে অতি শীঘ্ৰে আমাক সেই মাথাউৰিটো বনাই দিম বুলি চৰকাৰে আমালৈ এখনি এটা ফোনৰ যোগেদি আমাক এ কৈছে বাৰু বাকী আপোনালোকৰ সেইফালে আমি গম পাইছো যে এ এটা দোহাৰ দল ওলাইছে বুলি মই শুনিছো আপুনি তাত বাঁহী বাঁহী শিকাই বোলে
হয় হয়
হয় এইটো আপোনালোকে বহুত ভাল কাম কৰিছে যে আপোনালোকে নৱপ্ৰজন্মক আপোনালোকে ইমান এটা সুন্দৰ শিক্ষা প্ৰদান কৰি প্ৰদান কৰিছে সেইবাবে মই অতি ধন্য আপোনালোকে যদি এনে নৱপ্ৰজন্মক আগবঢ়াই নিয়ে তেন্তে আমাৰ ভাওনা সংস্কৃতি কেতিয়াও বিলুপ পাই নাযায় আৰু এতিয়া আমাৰ এনেকুৱা হৈছে যে আমাৰ বহুত বহুতো লোক আছে বহুতো লোক সে ভাওনা ভাওনা সংস্কৃতিৰ পৰা আঁতৰি গৈছে সেইবাবে আমি উম বহুত দুখিত আপোনালোকে তেনেদৰে আপোনালোকে সেই ভাওনা সং সংস্কৃতিটো ধৰি ৰাখিব
হয় হয়
হয় আপোনালোকে এইটো বহুত ভাল কাম কৰিছে
হয় হয়
আৰু শুনিবলৈ পাইছোঁ যে আপোনালোকৰ তাত এটা গায়ন বায়নৰ দল আছে
হয় এইটো আমাৰ চাম চেমনিয়াৰ
হয় বহুত ভাল কাম কৰিছে আমাৰ এই আহিনৰ এতিয়া আহিন আহি আছে আহিনত আহিনৰ দুই তিনি তাৰিখে আমাৰ নামঘৰত এখনি ভাওনা উদযাপন কৰা হৈছে সেইবাবে আমাক এটা গায়ন বায়নৰ দল প্ৰয়োজন হৈছে আপোনালোকৰ সেই গায়ন বায়নৰ দলটোক আমি নিমন্ত্ৰণ জনাম বুলি আশা কৰিছো আৰু আপোনালৈ মই ফোনটো মাৰিম বাৰু হয়
বহুত বহুত ধন্যবাদ আপোনালোকে আমাক কন্টেক্ট কৰাৰ বাবে
হয় আপুনি কন্টেক্ট বুলি নকব যোগাযোগ বুলি কব যে আমাৰ এই এই ফোনটোত আমাৰ ইংলিছ শব্দ ব্যৱহাৰ কৰিলে বহুতো প্ৰব্লেম হ'ব অ চৰি মোৰে ইংলিছ শব্দ ওলাইছে হয় হয় বাকী আপোনাৰ এতিয়া সন্তানৰ খবৰ কওক
সন্তানৰ ঠিকে আছে
হয়
বেমাৰ পাতি একো হোৱা নাই বাও
হয় হয় হয় আৰু আপোনাৰ এতিয়া আমাৰ অ অকল এটা বিহুৰ কথাকে পাতিলো আমি যে আৰু‌ মাঘ বিহু আছে আৰু আমাৰ বহাগ বিহুতো থাকিলে মই সেই দুটা বিহুৰ বিষয়ে অ এফাকি হলেও কথা কম নহলে মোৰ কথা পুনৰ আজি মনতটো বেয়া লাগি থাকিব সেইবাবে কৈছো শুনক এতিয়া আমাৰ কাতি বিহুটো গ'ল তাৰ পাছত আমাৰ মাঘ বিহু আহিব মাঘ বিহুত আমি এ মাঘ বিহুৰ আমি চাৰি পাঁচ দিনৰ আগৰ পৰাই আমাৰ মা ককা আই তা দেউতাহঁতে মানে ক'ব গ'লে আমাৰ মা মা আইতাহঁতে লাৰু পিঠা তৈয়াৰ কৰে আৰু জলপান তৈয়াৰ কৰে আৰু আমাৰ আমি আমি যুৱ প্ৰজন্মই এ আমাৰ পথাৰত এ এটা সমূ হীয়া ভাৱে আমি এ এটা ভেলাঘৰ তৈয়াৰ কৰো আৰু সেই ভেলাঘৰতে আমি সেই মাঘৰ বিহুৰ বিহুৰ উৰুকাৰ দিনা আমি তাতে ৰাতি ভোজ ভাত খাই আমি সেই ৰাতিত তাতে শুও আৰু চুৰ তুৰ কৰো বুলি ক'ব পাৰি আৰু এইটো আমাৰ পৰম্পৰাগত নিয়ম সেইবাবে আমি এ চুৰ তুৰ কৰো ইমান মানুহ হয়
অ পাঁচ মিনিটে আৰু সেইডাল দিয় ঐ মোক টেম্পাটো খালো দেই এদাই হ'ল অ এতিয়া কওকচোন বাৰু
হয় এতিয়া আমাৰ এ সেই ৰাতিপুৱা
হয় হয় হয় হয় আচ্ছা কওক মাঘৰ বিহুতো থাকি গ'ল নি হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'